অঁ
এই আছোঁ দিয়া তুমি
অ ময়ো আছো দিয়া কিনো কৰিবা আৰু এয়া মানে ল'ৰা ছোৱালী খিনি মানে আমাৰ মানে ছাত্ৰ ছাত্ৰী বিলাক ইমান ধানবিলাক বুজি নাপায় যে হয় কোনটো ধানৰ কি নাম তাকে মানে মই ভাবিছোঁ মানে আমাৰ গুণোৎসৱ হয় যে চৰকাৰী স্কুল স্কুল বিলাকৰ বৈছত তেতিয়া মানে মই ভাবিছো লাইব্ৰেৰীতে বোলো যদি এনেকে এটা যদি মই মানে এটা ছাইড কৰোঁ তাত মানে চব ধান মানে কালেকশ্যন কৰিছোঁ আনি পেলাই ধৰা নামখহ থৈ থৈ দিম তেতিয়া সিহঁতে ধান খিনিৰ নামো জানিলে আৰু চিনিও পালে ন অ মই সেইটো মানে কৰিবলৈ আজি মানে ওচৰৰ মানুহখিনিৰ পৰা অলপ অলপ ধান আনিছো আৰু স্কুলৰ ওচৰৰ পৰা অ প এটা এটা মানে ধৰি লোৱা পেকেট কৈছো উম কোৱাচোন
দেখিবলে বেয়া হয় নে নহয় মানে বেলেগ বেলেগ হয় শখিবলে ৰংতটো বেলেগ হয় কোনোবাতো ধান ডাঙৰ হ'ব কোনোবাতো সৰু হ'ব, বা কোনটো ধানৰ কি নাম তু ভালে ক ভালে কৈছা কাৰণ আজিকালি এতিয়া খতি বাতি কমিয়ে গৈছে মানুহৰ ঘৰত কমটো সেইকাৰণে তেওঁ তেওঁলোকে চিনি পোৱাাতটো
উম কমি গৈছে মই মানে, আজি কি কৰিলো এ মানে আমাৰ যোনজন চকীদাৰ দাদা হয় তেওঁকে লৈ পেলাই মানে দুঘৰ মান খেতি কৰে মানে সিহঁতৰ খেতি ধনী হা সেই মানুহকেইঘৰ তাতে গৈ পোলে অলপ অলপ মানে কৰিছো আৰু তাৰ পিছত মই, কৈছো আপোনালোকে যেতিয়া বোলো চাউলতটো মানে উলিয়াব আৰু বানি আনিব তেতিয়া বোলো মোক অলপ অলপ চাউলো দিব তে তেতিয়া মই মানে ধানটোৰ লগত চাউলটোও থ'ম তেতিয়া মানে সিহঁতে আৰু ভালকে বুজি পাব হলে এতিয়া চিনি নাপাই নহয় সিহঁতে বস্তু
এতিয়া তুমি ষ্টুডেন্টৰ তুমি যদি তোমাৰ এ ছাত্ৰ ছাত্ৰীসকলক সোধা জহা ধান কোনটো হয়ানে বৰা ধান কোনটো, কোমল ধানটো মাগুৰি ধান কোনটো বহুত ধানৰ পৰা হেৰি আছে
বহুত ধৰণ আছে এতিয়া আমিয়ে কিছুমান নাম নাজানো হয়নে সিহঁতেনো কেনেকে জানিব, চোৱাচোন অ চিনি নাপাও খাও হে খালি
চিনি পায় নিজে নিজে খেতি কৰা নিজে ধান লগোৱা হয় নক কঠীয়া পেলোৱা পৰা আদি কৰি ধান, আমি এতিয়াচোন আমি এতিয়া তেনেকে ধান দেখাই নাই কি ধান
আজিকালি সেইটয়ে আগৰ দিনত মানে এইবিলাক প্ৰেক্টিকেলো নাছিলে গম পাইছ আজিকালি এইবিলাক আছে মই আজিকালি বেছিভাগ ল'ৰা ছোৱালী দেখিছো গছৰ যে গুটি বিলাক সেইবিলাকো বিচাৰি ফুে তেওঁওলোকক বোলে বহুত ধৰণৰ বোলে গুট বিলাক নিব দিয়ে নি
কৰিব পাৰা ধান ধান খিনি চিনাক্ত কৰি এটা চাইডে তুমি ধান খিনি দিবা আৰু তাৰছতে বেলেগ বেলেগ ফল মূলৰ গুটি গোটাই সেই ফল মূলৰ গুটিিবোৰো তুমি চিনাক কাৰণ ৰণ কৰিব দিবা যে কোনটো ফলৰ কোনটো গুটি হয় তেওঁলোকে যাতে গুটিবোৰ অ গুটিবোৰ দেখিয় যাতে গম পাই আৰু যে এইটো ফল বুলি
সেইটোৱে আৰু গুটিৰ পৰানো কেনেকৈ গছবিলাক হয় হয়নে তেওঁলোকক মানে সেইবিলাক আক আচলতে মই আমৰ গুটি এটা থৈ দিছোঁ সিহঁতে খাই পেলাই পেলাই থৈ দিয়ে নহয়, এতিয়া বোলো সেইটো যেতিয়া গুটি হ'ব মানে যেতিয়া মানে ফাটিব আৰু গছ হ'বলৈ আৰম্ভ কৰিব তেতিয়া সিহঁতক কম মানে দিনক দিনে কেনেকে মানে বস্তু বস্তু বিলাক বাঢ়ি গৈয় আছে বা গছ জোতা গছজোপা কেনেকুৱা হয় গৈ সেইটো মানে সিহঁত চাব লাগে বিষ একে হয়নে নহয় সিহঁতে এতিয়া শিপা বুলি ক'লে বুজি নাপায় নহয় কোনটো শিপা। হ নহয় উম। অ', সেইটো বুজি নাপায় উম উম। তেওঁলোকে এতিয়া পাইছেহে মানে আদিম কালত যে মানুহ বিলাকে ধৰি লওক কেনেকৈ। খেতিতটো কৰা নাছিল ন তেওঁলোকেতো প্ৰথম অ। তেওঁলোকেতো প্ৰথমতেতো হাবিয়ে হাবিয়ে ঘূৰি শুৰিই। জন্তু বিলাক ধৰিহে খাইছিলে অ সিহতে খেতি কৰা নাছিল সিহতে। পিছতহে দেখিলে যে সেই যি ফল খাই পেলাই গুটি পেলাই। তাই পৰাই তেওঁলোকে গছ হোৱা দেখিলে অ তেনেকৈহে শিকিছে উম। তেতিয়াৰ পৰা আৰম্ভ হৈছে দিয়াচোন খেতি তেওঁলোকে কৰিলে যিহেতু ন সেই তেনেকে সিহতে পাৰিছে যিহেতু। তটো মইয়ো বোলো সিহঁতক অকমান তাৰ বিষয়ে শিকাও ন। মানে সৰু ল'ৰা ছোৱালী যে উম সেইকাৰণে উম বহুত খিনি হয়। বুজি পাব।
বহুত ধান তুমি দেখাব পাৰিবা। আৰু কিছুমান কি এটা ৰঞ্জিত ধান বুলি কয়। আৰু অ এনটা আকৌ। তোমাক কা কাৱৈ বাদাম বুলি কৈ দে আমাৰ দেউতা হতে কয় মানে। কাৱৈ বাদামৰ এয়া চাউল ধুনীয়া হয়, খাবলে ৰঙা, ৰঙা হয়। তোমাৰ চাউলটো যে। আমি যোনটো কওঁ ঘৰৰ চাউল যে ৰঙা হয়, মাৰ ভাত খাওঁ।
সেইটোয়ে, সেইটোয়ে আমি আকৌ ৰঙা চাউলৰ ভাত নাখাওঁ হয়, নে নহয় আমাৰ এতিয়া কি জানানে মাজতে সেই খেতি কৰিছিলে যে তোমাৰ সেই ৰঙা চাউলটোৱে মানে ওলাইছে গম পাইছা তাৰপিছত এতিয়া মাৰ ভাত উম, মাৰ ভাতটো খাই ভাল লাগে। অ', মাৰ ভাতটো খাই ভাল লাগে, কিন্তু সদায়তো মাৰ ভাতটো খাবও মন নাযায় দিয়াচোন হয়, নে সেইটোয়ে।
কিমান মানুহে মানে মাৰ টো চে- চাকি পেলাই খাব লাগে আৰু।
অ', অ', সেইটোয়ে কিন্তু সেইটো আকৌ মাৰ ভাতহে খাবলৈ পাৰি, মাৰ ভাতটোহে ভাল লাগে খা খাবলৈ হয়, তুমিনো কেনেকে চেকি
আৰু এতিয়া তুমি চোৱা বৰা ধান, বৰা ধানটো শিকালা এতিয়া বৰা ধান টো পা যে বৰা চাউল ব-বৰা চা চাউল হ'ব, বৰা চাউলৰ পৰা আমি কি, কি পিঠা বনাম। অ', সেই কাৰণ বিহুত আমাৰ বৰা চাউলটো লাগিবই দিয়াচোন।
লাগেই, লাগেই অ', বৰা চাউল নহ'লে চোন পিঠাই নহ'ব হয়নে নহয় অ', উম, নাৰিকলৰ পিঠা অ', সেইটোৱে। আৰু এটা পিঠা খাইছানে? এই যে বৰা চাউলৰ যে যোনটো খুন্দি পেলাই তোমাৰ অকমান ঘিলা পিঠা টাইপ যে বনাই যে ইমান লিকতা হয়, খাবলে ইমান ভাল লাগে ন! অ', খাবলে কিন্তু বৰ ধুনীয়া লাগে। আঠা যে অ', আঠা চাউলৰহে সেই পিঠাটো খাব ভাল লাগে আকৌ ন তোমাৰ!
কোন কোনটো, ধান কোন মাহত হয়
অ', সেইটো এটা কৰিব পাৰিম উম, হয়, দিয়া ঠিকে কৈছা তুমি। সেইটো এটা মই শিকাব পাৰিম ল'ৰা ছোৱালীখিনিক, মই ভাবিছোঁয়ে সিহঁতক
চব মাহতে নহয় হয়, নহয়। বেলেগ, বেলেগ মাহত বেলেগ বেলেগ ধান হয়।
অ', এতিয়া মেচিন খেতিটো তোমাৰ যিটো মাহত তিনি মাহতে হৈ যায় হয়, নে নহয়। সেইটো ধানটো উম সেইটোও এটা ক'ব পৰা যায় ন তেওঁওলোকৰ কাৰণ কি জানানে আমাৰ স্কুলৰ এটা ভাল হৈছে গোটেই মানে তোমাৰ পিছ চাইডটো পথাৰে, পথাৰ বুইছা। তুমি মানে খেতি দেখিবাই অ'। তোমাৰ এতিয়া মৰাপাট কৰি থৈ দিছে, তাৰপিছত তোমাৰ আকৌ হেৰি সৰিয়হৰ দিনত সৰিয়হ কৰি থৈ দিয়ে, মানে আমাৰ মানে স্কুলৰ অলপ মাতি আছে যে। সেই মাটিখিনিত আমাৰ স্কুলৰ ফালৰ পৰাই মানে খেতি কৰা যায় গম পাইছা, এতিয়া মাজত মানে মৰাপাট কৰিলে, এতিয়া মৰাপাট হৈ আছে। আৰু অলপ দিনৰ পিছত যেতিয়া ঠাণ্ডা হ'ব তেতিয়া মানে সৰিয়হ কৰে। সেনেকে মানে কৰিয়ে থাকে মানে কিবা নহয় কিবা।
মৰাপাটে, মৰাপাটৰো তোমাৰ কি এটা তিতা আছে, মৰাপাটৰ তিতা তিতাটো, সেই তিতাটো তুমি সেই মৰাপাটৰ পৰা সেইটো এটা শিকাব পাৰা যে মৰাপাটৰ যোনটো আমাৰ শুকুতা তিতা হয় সেইটো মৰাপাটৰে পাতখিনি হয়, আৰু সেইটো তোমাৰ অ', সেই তিতা তোমাৰ সেই পাতৰ তিতাটো মানে খাব লাগে মানুহে আৰু সেই ষ্টুডেণ্টক তুমি হে
খাইছিলোঁ আমি মাজতে মানে কি হয়, যোনে কৰে আৰু বেলেগ মানুহকহে লগাই দিয়া যায় হয়, কৰিবলৈ তেওঁলোকৰ পৰা মানে কুমলীয়াতে আনি পেলাই খাইছিলোঁ অলপ পিছল, পিছল হয়, শাক
পিছল, পিছল অ', নহয় তুমি এটা কি জানা দুটা হয় এটা তোমাৰ তিতা হয়, এটা তিতা নহয়। এটা যোনটো তিতা নহয় সেই টো মানে তোমাৰ শাক হিচাপে খায়।
অ'।
গম পাইছোনে মৰা পাতৰ যে সাতটো অ, সেইটো তিতা নহয় এটা মানে কয় মি মিঠা কয় আৰু সেইটো মিঠ পিঠামৰা পাত বুলি সেইটো মানে তুমি শাকৰ দৰে ভ, শাক আৰু এবিধ ধৰা ভাজি খাব পাৰা অ'।
কি ন শাকটো অ, পিছল হয় অ, সেইটো খাইছো মই বাৰু অ'।
তুমি, তুমি ধুনে বিলাহী দি ভাজিবা খুব, ধুন খাব অ'। জল বিজল হয় কিন্তু এটা আকৌ তিতা মৰাপাত থাকে আৰু। সেইটো তুমি তিতা হিচাপে অ, নহয় সেইটো তুমি তিতা হিচাপে খাব। পৰা তুমি সপ্তাহত অ, এই মৰা পাতৰ তিতা বুলি যে কয় শুকুতা তিতা সেই পাত শুকাই ল'বা শুকুৱাই পেলাই কি কৰিবা তুমি তাৰপিছত ৰাতি তিয়াই থবা ৰাতিপুৱা সেই পানীটো খাই দিবা খালী পেটতে খুব ভাল এইবোৰ উম, বহুত তুমি এতিয়া চোৱা আমি মিঠাটো খাই থাকো। হয়নে আমি তিতা কেহা এইবোৰ হে কমাই। কিন্তু সেইবোৰো আমাৰ শৰত কিমান প্ৰয়োজন তিত
অ, সেইটোয়ে সেইটো তিতাতো বহুত প্ৰয়োজন হয় কেঁহাঁতটোতো আমি শিলি খা বা আমলখি খাও। তাত সৈতে আমি পায়ে থাকো ন একো নাখাও তিতা কেৰেলাতো আজিকালি তিতাই নাই। হানে তিতা কেৰেলাতো আজিকালি সোৱাদ নাই নহয় তোমাৰ ইমান
মানে অ, আমাৰ দেউতাহঁতে কয় মানে বুধবাৰ আৰু দেওবাৰ এই দুটা বাৰত মানে তুমি কি তিতা খাব পাৰা সপ্তাহত, দুদিন তিতা খালে অ, তোমাৰ চাফা হৈ থাকিব গম পাইছ নে তেজ চলাচলটো ভাল হয় আৰু। তালটো ভাল হয় চাফা হৈ থাকে অ, জটো চাফা হয়। তেনেকে মানে খাব লাগে আৰু তোমাৰ
হয়, তাকে কৰিব লাগিব বুজিছা সপ্তাহত দুদিন নোৱাৰিলেও এদিন মানে চে এটা, এটা কৰিম আৰু ন খাবলৈ।
বুধবাৰে নোৱাৰা দেওবাৰে হলেও তুমি খাবাই মানে তিতা সপ্তাহত এদিন হলেও এগিলাচ তিতা খাবাই উম।
মানে কি জানা বুধবাৰে মানে কি হয় কামতে থাকো যে হয় অফ নাথাকে ন, তোমাৰ বন্ধ নহলে দিগদাৰ অ, তেতিয়া খালী পেটতে খাই দিম আৰু।
পিত আধা ঘণ্টা মান পিত তেতিয়া বেলেগ বস্তু
অ', অ', অ', তেনেকুৱা আগতে খাইছিলো গম পাইছা আগতে যেতিয়া মানে দেউতাই খাইছিলে। তেতিয়া দেউতাৰ লগত এই বাহ, কাহ তেতিয়া পাতটো যে পিচি পেললে যে একাপ, একাপ খুৱাই দিয়ে নহয় আগতে মাহঁতে। বহুত তিতা সেইটো তিতা খাই পাইছো গম পাইছা।
উম, সেইটো।
মানে খুৱাইে আৰু সেইটো অ, ফুল টো তোমাৰ বনাই খাই নহয় উম। নাই, খাই উম, মই কিন্তু তুমাৰ ৰস টোহে খাইছো আৰু একাপ, একাপ দিয়ে আৰু এদিন
তোমাৰ মৰাপাতত এতিাতো মানে কি হয় তুমি এ, পানী হিচাপে একে লগতে গিলি থৈ দিব পাৰা হয় সেইকাৰণে মানে ইমান এটা চোবাই
কিন্তু নই বহাগাত তিতাতো বহুত তিতা বহুত তিতা উম, খাব নোৱাৰা তুমি মানে সেইটো অ'। বহুত তিতা হয় বাৰু। হয় দিয়া ন, তিতা খাব লাগে কিন্তু দেই মিঠাটো আমি খায়ে থাকো যে
তাই খাওঁ ভাবাচোন
উম, খদায়ে খাও মিঠা দেই সেইটোৱে, সেইটয়ে বুইছা নে। তাতোহে নাখাও মানে প্ৰায়ভাগ উম, সেইটয়ে, সেইটোয়ে এতিয়া মানে চ শৰীৰত উম, চব বস্তুৱয়ে প্ৰয়োজন তুমি যদি তিতা খাইছা মিঠাও খাব লাগিব তুমি নিমখ য়াও খাব লাগিব কেহাও খাব লাগিব হয়। শিলিখা আমলখি কিমান ভাল চোৱা দেহৰ কাৰণে ন সেইটো খাবই লাগে আৰু।
প্ৰয়োজন তোমাৰ বহুত।
উম, হয় আকৌ কিয় নহয় ন'। দিয়া। বাকী ভালেই আৰু তোমাৰ? অ'। ঠিক আছে। অ' ভালেই দিয়া। ঠিকে আছে দিয়া। অ' হ'ব দিয়া।